হেল্ল'?
হয় জয় জয়তে মোৰ এটা প্ৰণিপাত গ্ৰহণ কৰিব আপুনি।
হয় হয়। ধন্যবাদ।
অহ, হয়। বাকী আপুনি আছে নহয় ঠিকেই?
ঠিকে আছো ঠিকে আছো, আপুনি?
হয় মইয়ো জীয়াই আছো যেনে তেনে।
হয়
বাকী মাজতে শুনিছিলো আপোনাৰ স্বাস্থ্যৰ অকনমান অ হানি ঘটিছিল বুলি, এতিয়া বৰ্তমান আপোনাৰ স্বাস্থ্য কেনেকুৱা?
হয় হয় বয়সৰ লগে লগে মোৰ স্বাস্থ্যটো অকণমান অৱদতি ঘটা দেখা যায়। লগতে বহুতো এতিয়া কষ্ট কৰা হৈছে সেইবাবে।
হয়
সৰৱনতি ঘটিছে আৰু পৰিৱেশটো ইমান এটা ভাল নহয় সেইবাবেও হৈছে হয়তো
অ হয় আপুনি বাকী এতিয়া মই আচলতে এটা বিশেষ কাৰণতহে আপোনালৈ যোগাযোগ কৰিম বুলি মানে কৰিলো আপোনালৈ যোগাযোগ
হয় কওকচোন।
হয় আপুনি কথা এটা লক্ষ্য কৰে নে নকৰে নাজানো কিন্তু যিহেতু অসম এখন নদী মাতৃক দেশ অসমত ইমান কেইখন নদী আছে অসমৰ আপোনাৰ দুখন নদী ব্ৰহ্মপুত্ৰ আৰু বৰাইক। আপোনাৰ সেই নদী দুখনৰো আপোনাৰ ইমান কেইখন উপ নদী আছে গ তিকে আপোনাৰ উত্তৰ বাহিনী হওক দক্ষিণ বাহিনী হওক সকলো নদীতে আপোনাৰ জলবিদ্যুৎ প্ৰকল্প চলি যিটোত উৎপন্ন মানে অতি মাত্ৰাত হয়।
হয়।
হয় সেই বিষয়েতো আপুনি চাগে জানেই?
হয় অলপ, অলপ জানো আৰু।
হয়। কিন্তু আপুনি এতিয়া চাওক যিহেতু আমি অসমৰে বাসিন্দা আমি অসমতে থাকো অসমৰ আমি স্থায়ী বাসিন্দা
হয়।
কিন্তু আপুনি এটা কথা লক্ষ্য কৰে নকৰে নাজানো আমাৰ যোনটো বিদ্যুৎ উৎপন্ন হয় সেইখিনি মানে বাহিৰলৈ আপোনাৰ বেছিকৈ প্ৰদান কৰা হয় বেছিকৈ বিক্ৰী কৰা হয়।
হয় হয়।
কিন্তু আমাৰ গাঁৱে গাঁৱে ভূঞে আপোনাৰ বৰষুণ যদি এটোপ আপোনাৰ যদি আমাৰ চালিত যদি পৰে
হয়
তেনেকুৱাতে আপোনাৰ বিদ্যুৎটো কৰ্তন কৰি দিয়া হয়, আৰু আমি আমি ৰাতিটো আপোনাৰ ইমান দিনত ইমান গৰমত ইমান প্ৰসৰ ৰদত আমি যিহেতু বলধ গৰু লৈ কুৰ লৈ আমি কুৰ মাৰি খেতি কৰো ৰাতি অকনমান জিৰাবলৈ যেতিয়া শুৱা পাতিলৈ যাওঁ
হয়
তেতিয়াই আপোনাৰ বিদুতটোক কৰ্তন কৰি দিয়ে আৰু ৰাতিপুৱালৈকে আপোনাৰ বিদ্যুৎৰ কোনো মানে চিন চাপেই দেখিবলৈ পোৱা নাযায়।
সংযোগটো মানে কাটি দিয়া হয়, কাৰণ
কি ভাবে?
কাৰণ এইটো আপোনালোকৰ ভালৰ কাৰণে হয়তো কৰা হয়, কাৰণ এ ক যদি বিদ্যুতটো থাকে তেতিয়া বতাহেই হওক বা আপোনাৰ গাজনি, বিজুলী, ঢেৰকনি এনেকুৱাই হওক তেতিয়া মানে চক টক পৰাৰ সম্ভাৱনা থাকে, আৰু লগতে কাৰেণ্ট বিদ্যুতৰ খুটা উঘালি পৰাৰ সম্ভাৱনা থাকে যাৰ ফলত মানুহৰ বাবেই বহুত অনিষ্টকাৰী লগতে কাৰেণ্ট লগাৰ বিদ্যুৎ লগাৰ ফলত মানুহ মৃত্যুৰ সম্ভাৱনা হ'ব পাৰে। মৃত্যু হৈ যাব পাৰে সেইবাবে আপ আপোনালোকৰ ভালৰ কাৰণেই হয়তো এই কামটো কৰে।
হয় কিন্তু এইকণতে মই এটা
হ'লেও হ'লেও অতিমাত্ৰাত, হয় কওক।
হয়, আপুনি চওক আপুনি যোনটো কথা কৈছে সেইটো কথাৰ মতে মই একমত।
হয়।
কিন্তু আপুনি মানে এতিয়া চওক যদি এতিয়া বৰ্তমানলৈকে যদিও আপোনাৰ বৰষুণ এটোপালো পৰা নাই অকনমান মানে মিহি-মিহিকে আপোনাৰ বতাহ আহিব ধৰিছে, তেনেকুৱাত তে আপোনাৰ বিদ্যুতটো কৰ্তন কৰি দিয়া হল।
হয়।
আৰু ইয়াৰ পাছত যদিহে বৰষুণ আপোনাৰ যদি বৰষুণো নাহে বতাহো নাহে তথাপিতো আপোনাৰ বিদ্যুতখিনি আমাক প্ৰদান কৰা নহব। বিদ্যুত কৰ্তন কৰা হ'ল, আৰু যদি আমি তেওঁলোক কলৈ যোগাযোগ কৰি ইয়াৰ বিষয়ে মানে আমি অৱগত কৰো
হয়।
এতিয়াও আমাক কোনো ধৰণৰ বিদ্যুতৰ মানে যোগান ধৰা নহ'ব। তেওঁলোকৰ মনৰ ইচ্ছা অনুযায়ী বৰ ষুণ দিলেও নিদিলেও মানে তেওঁলোকে বিদ্যুৎটো কৰ্তন কৰি থৈ দিয়ে, মই সেই বিষয়ে আপোনাক ক'বলে ওলাইছো।
হয় হয়, এইটো সিহঁতৰ ভুল ধাৰণা হয়টো বৰষুণ মানে পৰিলেই লগে লগে বিদ্যুতটো কৰ্তন কৰি দিয়াৰ। আৰু সিহঁতৰ হয়তো এইটো মানে ব্যৱসায়ো হ'ব পাৰে সম্ভৱ। মানে বাহিৰলে এইটো কাৰেণ্টটো বিদ্যুৎটো প্ৰদান কৰাৰ। আৰু সেইটোৰ হয়তো এক মানে বেলেগ ধৰনৰ বিজনেছ হেতৰ ব্যৱসায় হয়।
মই ভাবো যিহেতু
আমাৰ গ্ৰাম্য অঞ্চলত এই কামটো যথেষ্ট পৰিমাণেই দেখা যায়।
হয়।
যিহেতু নগৰ অঞ্চলতে এইটো কৰিব নোৱাৰে। বিদ্যুতটো মানে দীৰ্ঘ সময়ৰ বাবে কাটি ৰাখিব নোৱাৰে, সেইবাবে গ্ৰাম্য অঞ্চ ঞ্চলৰ লোকখিনিক অকণ অসুবিধা দি লগতে বিদ্যুৎটো ব বিচ্ছিন্ন কৰি সিহঁতে ব্যৱসায় কৰা বুলি আমি অনুমান কৰিব পাৰোঁ আৰু।
অ' হয়, মই বিষয়ে মই এই বিষয়ে এটা কথাই কব খোজো। যে গ্ৰাম্য অঞ্চল অঞ্চলৰ লোকখিনিৰ লগত এনে ভেদভাৱ নাৰাখি, এনে ভেদভাৱ নকৰি।
তেওঁলোকে যিমান পাৰে, আমাক বিদ্যুতটো প্ৰদান কৰি
হয়'।
আমাৰো অকনমান জীৱনত লাভৱান কৰিব লাগে, আৰু চৰকাৰে এই বিষয়ে
অকনমান যদি উমুকিয়াই দিয়ে তেওঁলোকক, অকনমান যদি চকু ফুৰাই চৰকাৰেও, তেন্তেহলে চাগে আমিও অকনমান লাভম, লাভন্বিত হম।
হয়', হয়', লগতে আৰু এটা কথা, আমাৰ গ্ৰাম্য অঞ্চলত, নগৰ অঞ্চলৰৰে উচ্চ মানদণ্ডৰ বিদ্যুৎ মানে সেৱাটো নহয়, লগতে আধুনিক আধুনিকতাটো দেখা পোৱা নাযায়, বিদ্যুতৰ ক্ষেত্ৰত।
হয়।
গ্ৰাম্য অঞ্চলৰ দৰে, সেইবাবে হয়তো আমাৰ গ্ৰাম্য অঞ্চলৰ বিদ্যুৎটো বৰ, বৰষুণ অহাৰ মাত্ৰক বিচ্ছিন্ন কৰি দিয়া হয়।
হয়। বাকী এইখিনিতে এইটো বিষয়ে এইকণতে স্থগিত ৰাখি মই আপোনাক বেলেগ এটা কথা কম বুলি ওলাইছো।
হয়', হয়', কওঁকচোন?
অ', হয়। যিহেতু আমাৰ ইয়াত আপোনাৰ নদী তিনিফালে তিনিখন পিছলা, দিহিৰি, দৌপাং।
হয়', হয়'।
আপোনাৰ বৰষুণৰ প্ৰকোপত সিদিনা, উম' পানীয়ে আমাৰ ভোলা বৰাহঁতৰ ঘৰৰ আগফালে পদূলি মুখৰ সৈতে গোটেই মানে বানপানীৰ সৃষ্টি কৰিলে।
হয়', হয়'।
হয়', আমাৰ, আমাৰে পুত্ৰ বুমণি শইকীয়া। লগতে বলোৰাম শইকীয়া, আৰু
হয়'।
ভোলাবৰ বৰা, ইহঁতি মিলি পেলাই মানে, এখন ভুৰ প্ৰস্তুত কৰিলে।
হয়', হয়'।
কলৰ ভোৰ আপুনি চাগে চিনি পায়েই?
হয়', হয়', চিনি পাওঁ, চিনি পাওঁ।
হয়'। গোটেই কেইটাই ফূৰ্তি ফাৰ্তা কৰি, আপোনাৰ ভোৰখন চলাই আছিলে।
হয়'।
তেনেতে আপোনাৰ এজোপা গছ মানে তেওঁলোকৰ পদূলিত, সেইজোপা বহুত দিনৰ পৰাই আছিল।
হয়', হয়', মই জনামতে সেইযো তাৰ গছৰ বয়স প্ৰায়, এশ চল্লিছ বছৰমান হোৱা বুলি অনুমান কৰিব পাৰি।
হয়, হয়, আপুনি ঠিকেই ভাবিছে! সেইজোপা সিহঁতৰ মানে, আজো-ককাৰো, আজো-ককাৰ দিনৰ পৰা চলি অহা। কিন্তু, হঠাতে সেই গছজোপা, বানপানীৰ ফলত ঢলি সৰি পৰিলে।
হয়।
আপুনি নিশ্চয় চাগে দেখিছেই?
অ'! হয়, হয়, দেখিছোঁ। লগতে আৰু এটা শুনিছিলোঁ, বুমনি শইকীয়া আৰু বলোৰাম শই কীয়া মৃত্যু হোৱা বুলি শুনিছোঁ, গছজোপা পৰি।
নহয়, নহয়। এইটো আপুনি একদম এটা ভুল পাইছে। কাৰণ, বুমনি শইকীয়া মোৰে, পুত্ৰ। আপুনি এইটো কি কথা কৈছে?
অ'! ক্ষমা কৰিব তেতিয়া। মই এইটো ভুলকে শুনিলোঁ চাগে।
হয়, আপুনি চাগে, নিশ্চয় এইটো, ছ'চিয়েল মিডিয়াত পাইছে।
হয়, হয়, ছ'চিয়েল মিডিয়াত পাইছোঁ।
হয়, সেইকাৰণে। হয়! বাকী এতিয়া, সেইটো কথা তেনেকুৱা হ'ল। তাৰপাছত আপোনাৰ কি হ'ল! উম, ভোলা বৰা আৰু বলোৰাম শই কীয়া, দুইজন একেলগে ভোৰত উঠিবলৈ চেষ্টা কৰিছিলে। আৰু কিয়নো আমাৰ পুত্ৰ এতিয়া, বৰ্তমান একেবাৰে, কি বুলি কয় এইটো? দেৱ শিশু। সেয়েহে তেওঁলোকে মানে, ভালদৰে ভোৰখন নিৰ্মাণ কৰিব নোৱাৰিলে, যিমানটো গপচ হ'ব লাগিছিলে, সিমানটো নহ'লে। তাৰফলত, দুয়োজন উঠাত অসুবিধা হ'ল। আমাৰেই পুত্ৰ, বুমণি শইকীয়াই কি কৰিলে, দুইটা অকণমান আগলে গৈ পৰক বুলি, ভোৰখন দিলে আগবঢ়াই। তেনেকুৱাতে ভোলা বৰাই জাপ মাৰিব লওঁ, তেনেই, আপোনাৰ সেই পানীখিনিত আকৌ, সিহঁতৰ আপোনাৰ, কাকলি বৰা আপুনি চিনি পাই চাগে? তে-তেখেতৰ আপোনাৰ, শৌচাগাৰৰ পৰা মানে, গোটেই শৌচ খিনি, সেই পানীখিনিতে পৰে-পৰেহি।
হয়, হয়।
হয়, ভোলা বৰা জাপ মাৰি দিওঁ, আপোনাৰ, পানীতে সৰি পৰিলে। আৰু পৰাৰ লগে-লগে আপোনাৰ, ইফালে বলোৰামো আপোনাৰ উম, পানীখিনিত সৰি পৰিলে।
হয়!
দুইটাৰ আপোনাৰ, শৌচ লাগি, গোটেই খজুৱতি হৈ অৱস্থা নাই, গোটেই ফোহা-ফোহা উঠি গ'ল।
হয়, হয়।
তাৰপাছত, ভো- ভোলা বৰা উঠি আহি, দাঙি নি, আমাৰ পুত্ৰ বুমণি শইকীয়াকো পানীলৈ ঠেলি দিলে নহয়।
হয়, হয়।
কি দুৰ্ভাগ্য অৱস্থা!
হয়!
হয়, তিনিদিনলৈ উঠিবই পৰা নাছিল, খজুৱতিত।
হয়!
আপুনি এই বিষয়ে চাগে গম পাই?
হয়, হয়, মই অকমান-অকমানকে গম পাইছোঁ বাৰু।
অ, হয়। আপুনি চাগে এইটো সামাজিক মাধ্যমতে পালে? এইটো আপুনি নিশ্চয় সামাজিক মাধ্যমতে পালে?
হয়-হয় সামাজিক মাধ্যমত শুনি মানে দেখা পোৱা গৈছিলে। তিনিজন ব্যক্তি তিনিজন ব্য দুজন ব্যক্তি এজন এজন মানে সৰু নাবালক
হয়।
নাবালকে হেৰি গোৱত পৰি মানে পানী ভোৰ চলোৱা অৱস্থাত গোৱত পৰি মানে অৱস্থা নাইকিয়া হ'ল বুলি শুনিছিলোঁ। বহুত সংকটজনক অৱস্থাত আছে বুলি শুনিছিলোঁ যিহেতু এতিয়া সংকট মোক মুক্ত বুলি আপুনি কোৱাত হে গম পাইছো মই সংকটমু ত বুলি আৰু সৰু বালকজন, সৰু বালকজন মৃ ত্যু হোৱা বুলিও শুনিছিলোঁ।
নাই, নাই এইটো অপপ্ৰচাৰ হ'ব চাগে এইটো। অ'সেইখিনি শৌচৰ যোনখিনি জোল সেইখিনিত পৰাৰ পাছত যোনটো আপোনাৰ খোজত লৈছে আপুনি চাগে সেইটো কেতিয়াও অনুভৱ কৰিব নোৱাৰিব।
নোৱাৰিম-নোৱাৰিম। সেইটো বুমনি শইকীয়া আৰু ভোলা ভ'ল ভোলা বৰা আৰু হেৰি আৰু বলোৰামেহে সেইটো অনুভৱ-অনুভৱ কৰিব পাৰিব সেইটো।
তাতে আপোনাৰ কাকলি বৰা এজনী হয় এইটো
লছপচি গাভৰু
নহ লছপচি গাভোৰতো হয়ে তাই বাৰু তাৰ পৰিও মানে আপোনাৰ তেও তাই অকৃত্ৰিম ছোৱালী মানে আপোনাৰ তেওঁ তাইৰ গাত বহুত মানে বহুত বেলেগ-বেলেগ গুণ আছে আমাত কওঁ বহুত বেলেগ-বেলেগ গুণ আছে
হয়-হয় তেওঁ আমি জনামতে তেওঁ আমি জনামতে তেওঁতো এই এইটো কি আছিলে এলিয়েনৰ বংশধৰ বুলি গ'ম পোৱা গৈছে। যিহেতু সামাজিক মাধ্যমত প্ৰচাৰ হৈ আছে একেদিন
অ, হয় আপুনি সেইটো ঠিকে শুনিছে। আৰু তেখেতৰ শৌচত মানে ইমানে বেছি শক্তি আছিল যে সেই শক্তি খিনি যেতিয়া আমাৰ গাত আহি লাগি পৰিল সি সেই জোল খিনি পৰা পাছত আমাৰ গোটে গাত ফোহা-ফোহা উঠি মানে আপোনাৰ খজতিত আমি থাকিব নোৱাৰা হৈ থাকিলোঁ।
হয়তো আপোনাৰ লগত হয় কওক চোন?